হয়-হয়, তুমি শুনা পাইছা? হয়, ভালনে?
উম, ভালে আছো। তোমাৰ ভাল?
হয়-হয় মোৰো ভাল।
অ' উম, খালো ৰবা এই অলপ আগত। খাইছিলো আজি বহুত গৰম পৰিছে।
তাকে গৰমটো দিনক দিনে বাঢ়ি গৈছে দিয়া।
অ',
তাকে ভাবিলো আজি এই এটা বিষয়ৰ ওপৰত আলোচনা কৰি মেলিয়ে ফোন এটা লগালো। ভাবিছিলো আজি তোমাৰ এই ভোটদানৰ গুৰুত্বৰ বিষয়ে অলপ আলোচনা কৰো নেকি?
অ, হয় ধুনীয়া ভালো হব। তুমি বাছি লৈছা যিহেতু ভোটদান আমাৰ সকলোৰে গণতান্ত্ৰিক অধিকাৰ। বুলি হয়।
হয়, আৰু ভোটৰ জৰিয়তে যিহেতু আমাৰ জনসাধাৰণে নিজৰ প্ৰতিনি নিৰ্বাচন কৰি ল'ব পাৰো। যিজন আমাৰ প্ৰতিনিধি ভাবো যে আমি যিজন প্ৰতিনিধি আমাৰ দেশখন চলাবৰ বাবে মানে উম, কি মান দেশ খন চলাব পাৰে। হয়, দেশখন চলা বৰ বাবে যোগ্য, তেনেধৰণৰ প্ৰতিনিধিক আমি সকলোৱে নিৰ্বাচন কৰিলৈ ভোটৰ জৰিয়তে। আৰু জনসাধাৰণক ভোটে এ এখন দেশৰ চৰকাৰ গঠন চৰকাৰ গঠন কৰে। আৰু দেশখনৰ ভৱিষ্যত টো নিৰ্ধাৰণ কৰে দিয়াচোন। যদি আমি ভোট নিদিও বা ভোট এ এ হেৰি নকৰো, তেনেহলে ভোট প্ৰদান নকৰো তেনেহলে আমাৰ দেশৰ ভৱিষ্যত অ, উন্নত অ, ভৱিষ্যত উন্নত নহব আৰু আমাৰ, ভৱিষ্যত নিৰ্ধাৰণ কৰিব নোৱাৰিম নহয় নে বাৰু।
ঠিকেই, ঠিক-ঠিক কথাই কৈছা। মানে অ, উচিত ভোটাধিকাৰ সাব্যস্ত কৰিলেহে মানে এখন গণতান্ৰ, গণতান্ত্ৰী দেশত যোগ্য প্ৰাৰ্থী। স প্ৰাৰ্থীজনে মানে তেওঁৰ মানে জনসাধাৰণৰ হৈ বা ভালদৰে কাম-কাজবোৰ কৰি লৈ যাব পাৰিব। বা দেশখন সুচাৰুৰূপে চলাই দিব পাৰিব আৰু।
হয় হয়, ঠিকেই কৈছা। বাৰু তুমি কোৱাটো গণতন্ত্ৰত যোগদান কৰাটো কিমান গুৰুত্ব গুৰুত্বপূৰ্ণ বুলি ভাবা তুমি।
দেশ এখনত ভোটদান কৰাটো গুৰুত্বপূৰ্ণ। কাৰণ
নিজৰ মানে ম গতিকে সেই বুলি সকলোবোৰ প্ৰাৰ্থীও যোগ্য নহ'ব পাৰে। সেইবাবে মানে জনসাধাৰণেও মানে নিৰ্বাচ নিৰ্বাচন এইবাবেই কৰে যে কোনজন প্ৰাৰ্থী যোগ্য হ'ব বা অযোগ্য সেইটো মানে জন সাধাৰণে বিচাৰ-বিবেচনা কৰি নিজৰ বিবেকেৰে মানে বিবেক ভোট প্ৰদান কৰি তেওঁলোকক মানে সেই কাম বা কাম কৰিবলৈ সুযোগ প্ৰদান কৰে। আৰু তেতিয়া তেওঁলোকে নিৰ্বাচ নিৰ্বাচনত জয়ী হৈ তেওঁলোকে মানে দেশৰ হকে বা আহ নিজ ৰাজ্যৰ হকে সেৱা আগবঢ়ায় আৰু।
হয় হয়, একেবাৰে সঁচা কথা দেই। হয় হয়, একেবাৰে সঁচা কথা কৈছা তুমি। আৰু অ', মই ভাবো যে প্ৰতিজন ভোটাৰৰ ভোট এখন এখন দেশৰ বাবে বহুতে মূল্যবান। কাৰণ যদি বহুতে আজিকালি দেখা পাই থাকো যে বহুত মানুহ আছে এ তেওঁলোকে মানে ভোট দিবলৈ নাযায়। আৰু মই ভাবো যে তেওঁলোকে যদি ভোট নিদিয়ে তেন্তে যি যিজন যোগ্য প্ৰা প্ৰাৰ্থী থাকে তেখেতৰ নিৰ্বাচন হোৱাত মানে যে টো সমস্যাৰ সৃষ্টি হ'ব বা যিটো বা সেই বাধা যিটো অ', সৃষ্টি হ'ব সেইটো মানে ক্ৰমান্বয়ে বৃদ্ধি পাই বুলি ভা আৰু ইয়াৰ ফলত তোমাৰ আমাৰ সমাজৰ উন্নয়ন হওক বা দেশখনৰ উন্নয়ন আৰু অ', জনকল্যাণমূলক যিটো কামত কাম আছে সেই কামত মানে বহুখিনি বাধা হ'ব পাৰে বুলি মই ভাবো। কাৰণ মানুহ এজনক ভোট দিয়াতটো অধিকাৰ হয়। আৰু যদি ভোট তে তেওঁলোকে দিয়ে তেনেহ'লে যিজন আমাৰ যোগ্য প্ৰাৰ্থী সেইজন নিৰ্বাচন কৰাতো মানে ছে অসুবিধাৰ সৃষ্টি হ'বই দিয়াচোন। আৰু কেতিয়াবা মাত্ৰ কেইটামান ভোটৰ পাৰ্থক্যতে মানে নিৰ্বাচনৰ ফলাফল সলনি হৈ যায়। কেতিয়াবা পাৰ্থক্যৰ বাবে তোমাৰ যিজন যোগ্য প্ৰাৰ্থী থাকে তেওঁ পিছ পৰি যায় আৰু যিজন প্ৰা সেই হেই পথটোৰ বাবে আহ মানে যোগান হয় তেখেত হয়, তেখেত জিকি যায় তো সেই ফলত সেয়া মানে আমাৰ যিটো দেশৰ ভৱিষ্যৎ সেই ভৱিষ্যতটো তোমাৰ অ', ক'বলৈ গ'লে বাধাগ্ৰস্ত হৈ যায় নহয় ন
ঠিক ঠিক একেবাৰে মানে তুমি সঠিক কথাকে কৈছা এই মানে যেতিয়া মানে আমি ভোট নিদিওঁ তাই ভাবো যে আমি মোৰ এটা ভোটে কি হব তেনেকে মানে সকলোৱে ভাবে এ ন এইবাৰ ভোট নিদি দিয়ক সেনেকুৱা মানে সেই সেই ধাৰণাটো মানে অনাটো
এটা গোটেও মানে গোটেই আমাৰ আহ সমাজখন বা আমাৰ এই ৰাজনীতি এ যিটো নিৰ্বাচন সৰাই দিব পাৰে কাৰণ পপ্ৰত্যেকটা ভোটৰ মূল আছে। নহয় জানো? এটুপ এটুপকৈতো মানে এখন মহাসাগৰ হয়। গতিকে এটা ভোটনো কি কৰিব পাৰে সেই ধাৰণাত তটো মনলৈ এনাটো ভুল আৰু সেই বুলি ভাবো
হয় ঠিকে কৈছা তুমি যেনেদৰে ক'লা যে এ অ মানে কি এই মোৰ মোৰ এটা গোটনো কি হব সেনেকে যদি সেই কথাটো যদিম তোমাৰ হাজাৰজন মানুহে ভাবে তেনেহলে হাজাৰটা ভোটৰ ঘাটি হ'ব ন হাজাৰ ভোটৰ বাবে এজন মানে য মানে তুমি যে কলা এতিয়াৰ যে এটা ভোটেৰেনো কি হ'ব মোৰ ভোটটো নিদিলেও একো মানে প্ৰভাৱ দেখা পোৱা নাযাব। একো নহব ত সেইটো কথা যদি তোমাৰ হাজাৰ জন মানুহে ভাবে তেনেহলে হাজাৰটা ভোটৰ ঘাঁটি হৈ গল, স হাজাৰটা ভোটৰ ঘাটি হলে যিজন এজন যোগ যোগ্য মানে কোৱাচোন বাৰু।
ঠিকেই সেইটোয়েতো মানে এতিয়া প্ৰত্যেকজন ব্যক্তিয়ে যদি নিজৰ নিজৰ ধৰণে ভাবে মই নিদিওঁ, ই যদি ভাৱে মই নিদিওঁ, সেনেকেটো এটা বৃহৎ এটা সংখ্যালৈ পৰিৱৰ্তন হব। ঠিক তেনেকুৱা ধৰণে হেজাৰ টো হয়তো মানে দুহেজাৰো হব পাৰে, বা পাঁচ হেজাৰো হব পাৰে বা বাৰ হৈ যাব পাৰে। সেনেকুৱা ধৰণৰ কথা, গতিকে সেনেকে সেই ধাৰণাটো অনাাটো ভুল আৰু সেই বুলি ভাবিছো মই।
হয় হয় একেবাৰে সঁচা কথা দেই তুমি কোৱা কথাখিনিৰ লগত মই একমত আৰু আমি যেতিয়া ভোট দিওঁ তেতিয়া তেতিয়া আমি মানে বহুখিনি কথা মানে চিন্তা কৰাটো উচিত, যে আমি যিজন প্ৰাৰ্থী ব্যৱহাৰ মানে আমি গ্ৰহণ কৰিম বা যিজন প্ৰাৰ্থীৰ আমি বাছনি কৰিম সেই প্ৰাৰ্থীজন মানে সৎ হয় নে নহয় বা সেই প্ৰাৰ্থীজন সেই পদটোৰ বাবে যোগ্যতাপূৰ্ণ হয় নে নহয় তেখেতৰ চৰিত্ৰ বা অভিজ্ঞতা আৰু জনসেৱাৰ যিটো মনোভাৱ সেই মনোভাৱটো সঁচাকৈয়ে তেখেতৰ সেই জনসেৱাৰ মনোভাৱ আছে নে নাই আৰু সমাজৰ বাবে কৰা কামসম আমি বিবেচনা কৰি ছো টো উচিত। কাৰণ যদি আমি এ প্ৰাৰ্থীজন মানে বাছনি কৰি লও, লোৱাৰ যদি তেখেতে যিখিনি মানে ধৰা আশা দিয়ে জনতাক সেইখিনি যদি তেওঁ পূৰ্ণ নকৰে তেতিয়া আমি অ মানে আ আমি যি যিজন প্ৰাৰ্থীক বাচি ল'ম সেই প্ৰাৰ্থীজনে আমাৰ দেশৰ উন্নতিৰ ক্ষেত্ৰত বাধা বাধাগ্ৰস্ত হব হব পাৰে। তেখেতে আমাৰ দেশৰ উন্নতিৰ ক্ষেত্ৰত বাধা দিব পাৰে আৰু বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। আ আজিকালি মানে বহুত ধৰণৰ এনেকুৱা তোমাৰ আছে ন নেতা। যে অ যে যোন যোন যোনলোকে তোমাৰ ইলেকচনৰ সময়ত হয়, যোনে ইলেকশ্যনৰ সময়ত ডাঙৰ - ডাঙৰ ভাষণ দিয়ে, অ জন তাৰ সন্মুখত যে মই এইটো কৰি দিম, মই সেইটো কৰি দিম, মই আ পানীৰ ব্যৱস্থা কৰি দিম মই বিদ্যুতৰ ব্যৱস্থা কৰি দিম, গাঁৱলীয়া চ অ গাঁৱবোৰত যায় এনে তেওঁলোকে এনেকা ধৰণৰ ভাষণ দিয়ে কিন্তু কিছুমান এনেকুৱা নেতা আছে যাক এ যিমা নে তোমাৰ আমি বাচনি কৰি লোৱাৰ পিছত তেওঁ জিকি যোৱাৰ পিছত তেওঁ মানে এই কৰা যিবিলাক আশা দি থয় জনতাই সেই সকলোবোৰ পাহৰি যায় তে এ তেওঁলোকে, তেওঁলোকে মানে ভাবে যে জিকি যোৱাৰ পিছত একো কথা নাই, আ মানে কয় কয় যেতিয়া ক'ব লাগে তেতিয়া আৰু মানে পোৱাৰ টাইমত এটা, দুটা কিবা সহজ-সৰল কাম কৰি দিব। তেতিয়া জনতায়ো ভুল যায় যায়, ঠিকেই বাৰু এই প্ৰাৰ্থীজন ভালে আছে বা আমাৰ জনতাৰ হ হকে কাম কৰিব এই প্ৰাৰ্থীজনকে আমি বাছনি কৰি লোৱা টো মানে যোগ্য আৰু নহয় নে? এনে ধৰণৰ মানে কিছুমান প্ৰলোভন নিপিনী কিছুমান নেতা আ ছে যোনে এ জনতাক ঠগি লৈ যায়।
ঠিকেই ঠিকেই, হয় তুমি একদম সঠিক কথাই কৈছা, নিৰ্বাচনৰ সময়ত দেখা যায় হ প্ৰত্যেকজন আজিকালি নেতাই কথাৰ ফুল জাৰি গতিকে জনসাধাৰণে মই ভাবো তেওঁলোকে মানে নিজৰ বিবেক বিচাৰে বিবেচনা। মানে এবাৰ হ'লেও ভাবি চাব লাগে যে কোনজন প্ৰাৰ্থী মানে যোগ্য বা কোনজন অযোগ্য কাৰণ তেওঁক আমি পাচ,। বছৰৰ বাবে মানে আমি নিৰ্বাচনত জয় কৰি তেওঁল আমি ক্ষমতা প্ৰদান কৰোঁ। আৰু তেখেতে যাতে পিছত শিক্ষ। ক্ষমতাটো ক্ষমতা লৈ অপব্যৱহাৰ নকৰে সেই তাৰ ওপৰত য জনসাধাৰণে আগতে মানে পৰিকল্পনা কৰি ল'ব লাগে, যে এইজন ব্যক্তিক মই ভোট দিবলৈ। বা এইটো, এইটো দলক মই ভোট দিবলৈ গৈ আছো গতিকে সেই দলটোৱ বা, প্ৰ আগন্তুক দিনত তেওঁলোকৰ ইচ্ছা আকাংক্ষাবোৰ পূৰণ কৰিব পাৰিবনে বা,। খ বা সমাজখন বা ৰাজয়খন সঠিক ৰূপত চলাই নিব পাৰিবনে? সেইখিনি আগতীয়াকৈ মানে তেওঁলোকে অনুধাৱন কৰাতটো মই বিচাৰো যাতে পি,। মানে সেইটো পস্তাবলগীয়া নহয়!
হয় একেবাৰে সচা কথা দেই আৰু বাৰু তুমি ভূত দি পাইছানে?
হয়, হয় মই এতিয়ালৈকে প্ৰায় দুবাৰকৈ ভোট দিলোঁ বাৰ।
আচছা তুমি যেতিয়া প্ৰথমবাৰ ভোট দিছিলা তাৰে অভিজ্ঞতাটো তুমি কেনেকুৱা বুলি ভাবা?
প্ৰথমবাৰ ভট দিয়াৰ অভিজ্ঞতা যিহেতু মোৰ একেবাৰে নতুন আছিল গতিকে মোৰ খুব ভাল লগা,। আহ গতিকে মই অধিৰ আগদ্ৰহেৰে মানে অপেক্ষা কৰি পিছত মই,। ভটটো দিবলৈ গ'লো দীঘলীয়া শাৰী আছিলে খুব অভিজ্ঞতা ভালেই মানে তাৰপিছত মই যিটো দলক মানে মই বিবেচনা কৰি গৈছিলো আগতীয়াকৈ সকলোৱে যিহেতু বিবেচনা কৰি। ন যে কাক ভোট দিম, কাক নিদিম ঠিক ময়ো সেইদৰে। মই ভাবি গৈ মানে সঠিক ৰূপত আহ ভোটদান সঠিক সময়ত মই ভোটদান কৰিলো খুব ভাল লগা অভিজ্ঞতা আছিল মই ভাবো সকলোৱে মানে ভোটদানটো আহ কৰিব লাগে নিশ্চয় তুমি কি ভাবা তোমাৰ অভিজ্ঞতা কোৱাচোন
উম মোৰ অভিজ্ঞতা ভালে মই এতিয়ালৈ মান বহু বাৰ ছয় সাত বাৰ মই দিলো আৰু ভোট তোমাৰ কবলৈ গ'লে আৰু প্ৰথমবাৰ যেতিয়া ভোট দিবলৈ গৈছিলো তাৰ অভিজ্ঞতাটো মানে বহুতেই ভাল আছিল মই মানে বহুত এ উৎসাহিত হৈ আছিলো যে মই প্ৰথমবাৰ ভোট দিম আৰু ভোটৰ যে এই আঙুলি সেইটো দেখা পাই আৰু বেছি উৎসাহিত হোৱা যায় আহ যে মই প্ৰথমবাৰৰ কাৰণে দিছু বা সেইটো সকলোকে দেখুউৱা যায় যে চাওক মই ভোট দিছো আৰু যে আৰু প্ৰথম গৈছিলো ভোট দিবলে বহুত উৎসাহিত আছিল কিন্তু ইমান গৰম আছিলে এই লাইনত থিয়ৰি থিয়ৰি পুৰা ভাগৰি পৰিছিলো কিন্তু যেতিয়া ভিতৰত সোমাই কিনে পাই টো তাৰে যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো চাই পিনে বহুত ভালো লাগিল আৰু দিয়াৰ পিছত আঙুলিত যেতিয়া সেটো নিচাণতো পৰিল তেতিয়া মানে আৰু বেছি হয় চিহ্নটো পৰিল তেতিয়া মানে আৰু বেছি ভাল লাগি গৈছ ছিল মানে অভিজ্ঞতাটো মই ভাল বুলিয়ে ক'ব পাৰো বহুখিনিয়ে মানে উম নতুন কথা জানিবও পাৰিছিলো দিয়াচোন
উম উম
বাৰু আজি তোমাৰ লগত এই বিষয়টোৰ ওপৰত কথা পাতি মোৰ বহুতে ভাল লাগিল দিয়া
আ মোৰো ভাল লাগিল পাছত আমি আকৌ ভালদৰে আলোচনা কৰিম
হয় হয় নিশ্চয় ঠিক আছে বাৰু আজি সামৰিছো
ধন্যবাদ